হেল্ল'।
হেল্ল', হেল্ল' মই। মই ৰুমতে আছোঁ এতিয়া শুই আছোঁ।
অ' অথনি কাৰ লগত হা
তুমিনো কি কৰি আছা?
অহ নোৱাৰো শুনিছোঁ।
শুই আছে।
উম।
আচ্ছা ভালে কি কৰি আছিলি তুমি কোৱাচোন।
এনে কিবা সুধ-সুধিব আছিলে নোসোধোঁ আৰু। হৈছে নালাগে।
সুধ সোধোঁ অ'।
নালাগে।
কিয় সুধিবি।
কিবা কথা আছিলি মই আ মন আছে এ কিবা কথা আছিলি
কিবা, কিবা আছিলে ক' এতিয়া মই শুনিবলৈ এতিয়া মন হৈ আছে ক'।
নাই নালাগে।
কিয় নালাগে?
উম হ'ব দে থাকিব দে সেইটো।
উম থাকিবা দিবা নালাগে ক'বা লাগে মনত। কি ভাৱে এইটো ক'বা লা। গে এনেই মনত ল'ব নালাগে যিকোনো বস্তু কিবা। ভাবিলে এইটো শ্বেয়াৰ কৰিব লাগে।
হেল্লো'।
শুনিছা।
হেল্লো।
শুনা পাই শুনা পাইছা নে নাই।
অহ এতিয়াহে শুনা পাইছোঁ।
মই কৈছো হা মানে কিবা মনত ভাবিলে এইটো ক'ব লা। গে চবৰে মুখত।
এ ভালকে শুনি পোৱা নাই অহ'।
এতিয়া শুনা পাইছা।
অহ'।
অহ' মই কৈছো মানে কিবা ভাবিলে না।
উম।
মানে ক'বা লাগে।
। মোক হ'ব হ'ব দিয়া নালাগে।
এটাতো গম পাব কিবা কটা আছে।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
এতিয়া খবৰ কেনে খবৰ কি কি খবৰ?
। খবৰটো মানে এনে আছো আৰু।
মাজতে।
উম মাজতে। উম মাকৰ বাৰ বাৰ। বাৰবাৰ কল কৰি আছোঁ পইচা খুজি আছোঁ হ'লেও দিয়া নাই মোক পইচা লাগে এতিয়া পইচা।
উম ইয়াৰ কাৰণে খবৰটো বেয়া।
হে।
ইয়াৰ কাৰণে খবৰটো বেয়া।
অহ' অ'।
ঘৰত ঘৰত পৰা। পইচা নিদিলেহে খবৰটো বেয়া হয় নেকি নিজৰ নিজৰ। খবৰটো ভাল হ'ব লাগে।
। মানে মোক বহুতত বস্তু কিনিব আছে। হ'লেও পইচা নাই।
হে ইয়াৰ কাৰণে খবৰটো বেয়া।
অও'।
চা চোন তুমি। মানুহ বিলাক তোনো কি মানে যিকোনো বস্তু লাগা। তো থাকিয়ে।
। হলেও মানে বৰ বেছি ।
তথাপিও এই সংচাৰত মানে মানুহৰ লাগা বস্তুটো থাকে। এনেকুৱা চবৰে হয় যে মই ই নালাগে ই নালাগে বোলে এনেক কোৱা শব্দই নাই যিকোনো বস্তু হ'লে মানুহৰ মানে লাগেয়ে লাগে। তুমি কিবা এটা কোনোবা। মানে কিবা এটা ক অ' কিনিলে তুমিও মানে এইটো লবলে মন হ'ব। ব যিকোনো বস্তু হ'লেও। মনটো হৈয়ে যায় হৈয়ে যায়।
মেইন কথাটো হ'ল পইচা। পইচা থাকা মানুকেই এটা যিটি লাগিলেই কিনিব পাৰে। হলেও আমি কিনিব নোৱাৰো নহয়।
নহয় পইচা থকা মানুহ বিলাকৰ টেনচন টো থাক থাকে চবৰে পইচা থাকিলেও কি ন মানে নিজৰ কোনোবা-কোনোবা হ'ব নি নিজৰ মানে আ, যে দেহা থাকে ন। নিজৰ বডিবিলাকৰ কিছুমান মানুহবিলাকৰ বেমাৰ বাগেৰাত অ, হৈ যায় কিন্তু মানে পইচা থাকিলেও বেমাৰবিলাকৰ মানে বহুত, সেইটো ভাল কৰিব পৰা নাই এই কাৰণে চবৰে টেনচনটো থাকে আমাৰ আৰু পইচা নাই এতিয়া পইচা নাই কাৰণে আমি, পইচাৰ কাৰণে মানে টেনচন হৈ থাকে।
কেতিয়া-কেতিয়া পইচা পাব কেতিয়া পইচা আহিব এইবিলাক আমি ভাবি থাকো কিন্তু টেনচনটো চবৰে আছে। পইচা থকা মানুহৰ আছে আৰু পইচা নথকা মানুহৰো আছে চবৰে মিলি জুলি এনেকুৱাই আৰু। এই সংসাৰত নো কি পইচাটো চবৰে আহিব যাব এনেকুৱায়ে।
সেনেকুৱাই আৰু।
আৰু যিকোনো বস্তু লোৱাটো সংসাৰত নাইয়ে। মানে চব বোৰ লাগিবই লাগিব।
উম,
আৰু কিছুমান মানুহ বিলাক কিছুমান মানুহ বিলাক কয় বেছি-বেছি পইচা থকা মানুহ বিলাক যে হয় কি মানে। সিহঁতৰ বেছিকে ইনকাম কৰিবলৈ আ চেষ্টা কৰো। আৰু আমাৰ পইচা নথকা মানুহ বিলাক মানে পইচাটো আমি কেনে কুৱা আহিব পাৰিব কেনেকুৱা কৰিলে যে পইচা পাব, এইবিলাক
উম,
অ, এনেকুৱাই আৰু। পইচাটো হাতত লেতেৰা বুলি কোৱা হয়। আহিব যাব, আহিব যাব। সেইটোৱে এনেকুৱাই আৰু।
মোকো বেছিকে নালাগে। মোকো বেছিকে পইচা নালাগে হ'লেও অকমান দিলে হৈ গ'ল পাঁচ। পাঁচ শ মান দিলে হৈ গ'ল। মানে মোৰ কিবা কিবি বস্তু কিনিব আছে এইকাৰণে। বেছি নালাগে। বোলো ইমান দিন হ'ল। মই কেতিয়া আহিছো আহিছিলো হোষ্টেল। সাত তাৰিখ। জুন সাত তাৰিখ ন জুন ন তাৰিখলৈকে আহিছিলো। এক মাহ হ'ব আছ। হ'ব হৈছে হ'লেও এবাৰো পইচা দিয়া নাই। ইমান দিন চা মই কেনেকা থাকছো।
সেইটো পইচাটো নো দিব আহিলে লাহেকে সেই এতিয়া পৰা পইচা নাই চাগে এই কাৰণে। পঠোৱা নাই কেতিয়া পইচা পাব এতিয়া পঠাব।
বেছি খোজা নাই নহয় অকমানে খুজিছো আৰু।
অকণমান হ'লেও পইচাটো মানে কিছুমান।
সদায় কল কৰিলেও। ভন্টি নহ'লে ভাইটিয়ে ল'ব। মা ঘৰত নাই মা ঘৰত নাই। কৈ থাকে কি কি কৰি থাকে জানো আমি। আৰু দেউতাৰ ফোনৰো ইনকামিং নাই। আৰু পাছত কল কৰিব দিবি কলেও। সেতি। কয়না নকয় গম নাপাওঁ আৰু কলো‌ নকৰে একো নকৰে।
পাহৰিছে চাগে সেই কাৰণে কল বেক নকৰে।
উম বেলেগ দিন বেলেগ দিনো- ৰাতিপুৱা ক্লাছ যোৱাৰ আগত কল কৰিম। হ'লেও তেতিয়া ৰিচিপো নকৰো আৰু পাছতো কলো নকৰে। আৰু কেতিয়াবা। কেতিয়াবা গধূলি চাহ খোৱাৰ টাইমত কল কৰো।
উম।
হ'লেও এনেকা। চেম কথা আৰু কলো ৰিচিপ নকৰে কল বেকো নকৰে। বেয়া লাগে ন এনেকা সেইকাৰণে।
উম হ'ব দে এইটো।
অথনি অ। কথা পাতিছিলো অকমান দেৰৰ কাৰণে। তেতিয়া কৈছে যে। ৰ আৰু দুই তিনদিন মান।
ৰখিব বুলি কৈছে।
উম দুই তিনদিন মান চাম। পালে দিম বুলি কৈছে দিব না নাই আৰু চাব লাগিব।
মই তেতিয়া কল কৰিছিলো ঘৰত কথা পাতি আছিলি।
উম।
তেতিয়া মানে আমাৰ দেউতা আৰু মা মা। এন্তে মানে দোকানত গেছিলে। তাৰপিছত আমাৰ ঘৰ মানুহে কয় ৰিলেটিভে কয়, একজন মা অ', মানে আমাৰ ঘৰত যে গাড়ীত, বেটেৰী গাড়ীত
উম।
কিবা‌ এই চাউলটো। চাউলটো উঠাম বুলি মানে, উঠি, আহ উঠাইছিল বোলে। তাৰপিছত একজনী উঠোৱা মানুহৰ মোবাইলটো না। মানে তাতেই গম পাৱা নাছিলো কি যা উঠাৱা টাইমত মবাইলটো বেটেৰী গাড়ীত থৈছে চাগে। সেই আৰু, তাৰপিছৰ, ত' মোৰ দেউতাটো, ই কিবা চাউলটো এহেঁতৰ ঘৰত থৈ আহিলা তাৰেপিছত থৈ আহিলা, হা?
ভালকে শুনি পোৱা নাই, মাজে মাজে শুনি নাপায়।
এতিয়া শুনা পাইছা?
উম।
মানে দেউতাৰতো চাউল, চাউলটো থৈ আহিছে কিজানি সেতঁতৰ ঘৰত।
আমি এতিয়া নকওঁ। শুনা পাইছে এতিয়া? উম, মই কৈছো মানে মোৰ দেউতাই না একজন মানুহৰ কিবা, ছাগল ঘৰত পঠাবলৈ মানে গৈছিলি। তাৰ একজন মানুহ ই চাগলটো বেটাৰী গাড়ীত উঠোৱা টাইমত ফোন ত মানে বেটাৰী গাড়ীত ৰখি ৰাখিছোঁ বোলে, তাৰ দেউতাটো গ'ম পোৱা নাছিল ছিল না, আৰু চাগলটো হিন্তঁৰ ঘৰত মানে থৈ আহিলা, থৈ আহাত পিছত মানে দেউতাটো আকৌ ঘৰত আহ', লয় আনিছিল হা। থৈকিনে আহিছে এ থৈখিনি অহাৰ পিছত ঘৰত বেটাৰী গাড়ীটো লৈ আনিলা, অনাৰ পিছত আমাৰ দ্ধিবানে
উম।
ফোনটো পাইছিল বোলে, ফোনটো ইয়াতে থাকিছিল কিন্তু গমে পোৱা নাই কাৰ ফোন, কাৰ ফোন থৈছিল এইটো। তাৰপাছত ফোনটো বেটাৰী গাড়ীট আছিল বোলে আৰু ইবনে বেটাৰী গাড়ীটো অলপ উঠিছিল বোলে উঠাৰ পাছত ফোনটো পাইছিলে বোলে ই। মানে পাৱাৰ পিছত আমাৰ কিবা মা, মা, মাৰ ডিজেল বোলে ফোনটো কাৰ ফোন এইটো বোলি, কাৰণতো গময়ে পাৱা নাই কাৰ ফোন, কি ফোন। পাছত ই মালিক মানে ফোন কৰী কিনে কৈছিল চাগে, তাৰ ফোনটো মালিকে ফোন কৰি কিনি কৈছিল চাগে মোৰ ফোনটো এনে, এনেকুৱা তাতে থাকিছিল বুলি। আৰু দেউতা সেহেঁটেটো গময়ে পোৱা নাই ঘৰত যে আহিছে তাই যে এতিয়াহে গ'ম পাইছে আৰু।
অ', ভালকে শুনা পোৱা নাই, পাছত ক'ল কৰিম।
দে দে অ', হ'ব।